হেল্ল' নমস্কাৰ
হেল্ল',
হেল্ল' নমস্কাৰ বাইদেউ
নমস্কাৰ বাইদেউ।
অ হেল্ল'
হয়, বাইদেউ কওঁকচোন।
আপ মই শুনামতে আপুনি ঘৰচীয়া জন্তু পুহি ভাল পায় বোলে?
হয় বাইদেউ।
অঁ আপুনি কি কি জন্তু পোহে?
বাইদেউ মই ছাগলী, হাঁহ, চৰাই। গৰু, গাহৰি জন্তু পুঁহো। আপোনাক লাগে নেকি বাইদেউ?
অঁহ। মইয়ো পঢ়িম বুলি ভাবিছোঁ লেকিন, মই সেইবোৰ আগতে পঢ়ি পোৱা নাই, আপুনি অকণমান মোক পোঢ়াৰ বিষয়ে কিবা ক'ব পাৰিব নেকি?
হয় বাইদেউ ক'ব পাৰো। আপুনি ক'ব পাৰে নিকি আপুনি কি জন্তু লৈ কিনি ভাল পায়?
আঁ আপুনি মোক ছাগলী জন্তুৱে বিষয়ে বুলি কও'ক।
অঁ ছাগলী। ছাগলী বিষয়ে প্ৰথমে আপোনাক ছাগলী কিনিব লাগিব। তাৰ‌ পাছত তাক পোহা বিলাকতো ছাগলী কেইটাক ঘাঁহ খাই, সেই তাক ভাল জেগাত বান্ধি থব লাগিব। যেনে ৰ'দ বেছি পৰিব নালাগে, আৰু সময় সময়তে পানী দি থাকিব লাগিব। আৰু চাব লাগিব তাক। আৰু বেছি বৰষুণ দিলে ভিজি গ'লে হে বেমাৰ হৈ কিনি মৰা চান্স থাকে। আৰু বেছি ৰ'দ দিলেওতো বেছি ৰ'দতে থাকি গ'লে তাতে বেমাৰ হৈ কিনি মৰিবৰ চান্স থাকে তাতে আপুনি ভালকে থব আৰু কুকুৰ হঁতেও খাবৰ চান্স থাকে, আৰু ছাগলী ছাগলী পোঁহাতো ভালেই সহজে আছে তাক বান্ধি থ'ব লাগে। সময় সময়তে পানী বিলাক দিব লাগে, দানা বিলাক দিব লাগে। তাক চাব লাগে আৰু
আপুনি আপুনি কিবা জন্তুৰ কিবা বিজনেছ কৰি আছে নেকি? মানে আপুনি ধৰ এনেকে ছাগলী গাহৰি ইমান খিনি জন্তু পোহে, আপুনি বেছি বেছে নিকি?
হয় বাইদেউ, মই বেচো। যোনে ঘৰত পোঁহে সেঁহত কাৰণে বেচো বাইদেউ।
হয়। আমি কিনিম বুলি ভাবিছোঁ, আমিও সৰু সুৰা অকণমান ছাগলীৰ কিনিগিনি আৰু অকণমান জন্তু কিনিগিনি পুঁহিম বুলি ভাবিছোঁ।
ব
সৰু সুৰা এনেকেই বিজনেছৰ নিচিনাই কৰিম বুলি ভাবিছোঁ। এনেকেই কিনি পলাই অকণমান ঘৰ বনাই থৈ দিছোঁ। খালী মানে ছাগলী, গাহৰি গৰু সেইবিলাক মানে পুহি কিনি অকণমান ইনকামৰ কিবা আগবাঢ়ি যাম বুলি ভাবিছোঁ। আপুনি ক'ব পাৰিব নেক আপুনি ছাগলী, গৰু সেইবোৰ পুহি কিনি কিমান মানে ভাল পাইছে আৰু কিমান, ইনকাম হৈছে।
অ' মোৰ হ'লে এতিয়ালৈকে বহুত ধেৰ ইনকাম হৈ গৈছে। অ' দহ লাখ, পোন্ধৰ লাখ পৰা বেছিয়ে হৈ গৈছে বাইদেউ।
হয়। আপুনি এতিয়া ক'ব পাৰিব নেকি অ'। এটা হাঁহ কিনিব গ'লে কিমান দাম?
আপোনাৰ এটা হাঁহ পাঁচশ টকা লয় বাইদেউ। সৰু হাঁহটো অলপ কমে লয় দুশ টাকা দেৰশ টকা লয় আৰু আন্দা হ'লে এটা এশ টকা লয়।
উম। আপুনি ক'ব পাৰিব নেকি? এনকে বিজনেছ কৰিলে মানে কিমান, কিমান পইচাৰ প্ৰয়োজন হয়?
হা আপুনি কি ক'লে ক্ষমা কৰি দিয়ক ভালকৈ শুনি পোৱা নাই।
এনেকে যদি আমি যোনটোৰ বিজনেজ কৰিম বুলি ভাবিলে কিমান টকা এনকে খৰচ হ'ব আপুনি ক'ব পাৰিব নেকি?
অ' এতিয়া আপোনাৰ মতে আপুনি বিজনেজ কৰিলে এতিয়া আপুনি যেনেকৈ আমি বিজনেচ কৰিছোঁ আগতে সৰুৰ পৰা বি
অ' এনেকা কৰি সৰু পৰা, হয় হয় এতিয়া ডাঙৰ বিজনেচ হৈ আছে। আগতে ইমান ডাঙৰ নাছিলোঁ। আপুনি একেবাৰে ধেৰ কৰি কিনি কিনি আপুনি বিক্ৰী কৰিব বি তাৰে আপোনাক ধেৰ পইচা লাগিব। আৰু আপুনি যদি এটাৰ পৰাইও তাৰ পোৱালি হয় হয় হয় যদি ডাঙৰ হৈ যায় না তেতিয়া এনেকা বিজনেচ কৰিব বিচাৰলে কম লাগিব তেতিয়া পইচাটো।
হয়। আপুনি এতিয়া ঘৰতে বিজনেছ কৰে নে ক'ৰবাত বেলেগত
অ' আমাৰ ঘৰত কৰোঁ, হয় হয় ঘৰতে কৰোঁ মেম।
অ'। গাহৰি ফাৰ্ম আছে নে? গাহৰি ফাৰ্ম, ছাগলী ফাৰ্ম, হাঁহৰ ফাৰ্ম আছে নি?
হয় বাইদেউ সৰু মৰুকে হ'লেও আছে অলপ অলপ অলপ চবৰে গাহৰিৰ আছ আছে হাঁহ আছে, চৰাইৰ আছে সকলো বস্তুৰ আছে।
গাহৰিক কি কি দানা খোৱালে মানে ভাল হ'ব?
আহ, গাহৰিটো অ'।
যেনেকৈ এতিয়া বাহিৰত ওলাইছে সেনেকাও ভালে আছে। লেকিন আমাৰ গাঁৱলীয়াৰ জাগাত এতিয়া গাঁৱলীয়া তাৰিকা দিলে কচু বইল কৰিব লাগে। আহ সেইটো দি বনাই কিনি দিব লাগে। তেতিয়া বেছি ভাল হ'ব। চাপৰটো দিলে বেছি ভাল হ'ব নিমখ লগাই কিনি দানা বনাই কিনি দিলে বেছি ভাল হ'ব।
হয়। আৰু হাঁহক কি দানা
হাঁহৰ কাৰণে দানা থাকেই আৰু বেছিভাগ সেইটো কেঁচুৱা দিলে, বেছি জল্ডিয়ে ডাঙৰ হৈ যায়।
হয়। কি দিলে?
কেঁচুৱা এইয়া মাটিৰ তলত থাকে নহয় বাইদেউ।
হয়। উম।
আৰু ভাত দিলে, ধান দিলেও বেছি ডাঙৰ জল্দি, জল্দিকে ডাঙৰ হৈ যায়, হাঁহ মানে আপোনাৰ পোঁহা সহজ, কি কিয়নো এইটো যিমান আপুনি ভালকে তাক পুহিব পাৰে, দানা দিব পাৰে, সিমানেই জল্দি, জল্দিকে ডাঙৰ হৈ যায়।
হয়।
হয় বাইদেউ।
উম। আৰু
আৰু
আৰু গৰুক কি, কি দানা দিয়ে আপুনি?
আপোনাৰ গৰু গাই কাৰণে অ', সিহতেতো বৰ্তমান ঘাঁ, এনেও আগতে পৰাই ঘাঁহে খায়। এতিয়া আপুনি তাই, পোৱালি দিয়াৰ পাছত তাক গুৰ লগাই কিনি জিৰা লগাই কিনি আৰু ভাত বিলাক, চাউলটো থাকে সেইটোৰ ভাত বিলাক দি কিনি খোৱালে বেছি ভাল হ'ব। আৰু এনেকুৱা ফল মূল বিলাক যিমান দিয়ে সিমানে ভাল হ'ব, গাখীৰটো ভাল আহে।
হয়। আপুনি এতিয়া আপোনাৰ গৰু কেইজনমান, কেইজনীমান আছে।
অ', আমাৰ, আমাৰ গৰু পোন্ধৰটা আছে আৰু গাই বিলাক আছে আমাৰ, বিশটা আছে। উ
ছাগলীৰ কেইজনমান আছে। ‌
আমাৰ ছাগলীটো সকলো মিলাইখিনি পঁচিশটামান আছে।
আপুনি তেনে, ডাঙৰ বিজনেছ মানে ধৰ, ডাঙৰ কে কিবা ফাৰ্ম খুলিছে চাগে?
হম, কি কলে বাইদেউ?
আপুনি ডাঙৰকে এটা ফাৰ্ম খুলিছে চাগে গৰু বেলেগকে থাকে নে আ গৰু ছাগলী একেলগে থৈছে আপুনি? হেল্ল' বাইদেউ।
হেল্ল'। হেল্ল'। হেল্ল' বাইদেউ। হেল্ল'। বাইদেউ। হেল্ল।